এয়া আছোঁ তই চাধা খালি, উম ভালে ভালে চাহাদা খালি
খোৱা হ'ল ভাত
এ উম মই খালো, এই খাই পেলাই ৰাস্তা পালে ওলাই আহিছো বতৰটো বেয়া।
অ', অ'।
ঘৰত কাৰেণ্ট নাই তো বতাহ মাৰি আছে মানে,
হম, হম।
তাকে, বাকী ক খবৰ খাতি।
খবৰ খাপি ভাল বায় মাজতে আৰু
উম, হম, ঘৰত সকলোৰে ভাল?
উম, ভালে।
উম, মই আছো আৰু,
অ মাহঁতৰ
উম মাৰ হতোওঁ ভাল। তহঁতৰ ভালে নহয় আৰু, মানে সকলোৱে।
হ'বলে ভাল
বাকী কি হ'ল আমাৰ এইফালে নাহ নেকি।
এইফালে যাব লাগিব ৰ এ বতৰটো বৰ এটা ভাল হৈ থকা নাই এইকেইদিন
উম, উম কিদিন বতৰটো বহুত বেয়া গৰমতটো দিয়ে তাৰ পিছতে বৰষুণ দি দিয়ে
অ কিন্তু এই ওলাই যাবলৈ সময়ে পোৱা নাই।
তাকে তাকে
এইফালে ফাৰ্মত পোৱালি তাৰপিছত তোৰ খেতিটো আহিলেই
উম খেতি আহিলে বাৰিষা চিজন আহি গল আৰু
খেতি হৈছে নে বাৰু,
উম, খেতি হৈছে আৰু
কঠীয়া-চঠীয়া পাৰিলি?
কঠীয়া পৰা হৈ গ'ল, তহঁতৰ?
উম, পাৰিলোঁ, অ'।
উম।
কঠীয়া ডাঙৰেই হ'ল আৰু বোকা দিম এইকেইদিনতে
উম।
যদি বতৰটো ভাল হয় আৰু
কি, কি কঠীয়া পৰা হ'ল?
কঠীয়া এ, বৰা, জহা, শালি তাৰপিছতে, এই আইজোং, ৰঞ্জিত, ব্লেক ৰাইচ তেনেকে
ঠিকে আছে ঠিকে আছে উম আমাৰ ক কথিয়া পৰা হ'ল। তাকে আৰু এভাগ পাৰিবলে আছে বাৰু বোকাটো। কাইলে দিব।
অ কঠীয়া তুলি তুলিলি।
উম কঠীয়া তুলিলো কঠিয়া আজি টোৰ পুৰা পুৰি দহ চাখি তোলা হ'ল। বাহাদুৰ বাহাদুৰ তহঁতৰ কেতিয়া পৰা দিব।
আমাৰ দিম আৰু এই এইকেইদিনতে। তোৰ মানে আমাৰ কি হৈ আছে বৰষুণ দি আছে যে মাটিতো ওলাইছে বৰষুণ দি আছে যে। পানীটো পুৰা হৈ যায় মানে এজাক বৰষুণতে। উম উম, ৰখি দিছো দুইদিনমান। এ খেতি বাতিৰ পৰা উঠি যাম আৰু সেইফালে।
আহিবি আহিবি বাকী ভাত পানী বনাইছেনে ঘৰত।
উম ভাত বনাই আছে অ,
উম হুম, ঠিকে আছে আমাৰো বনালে আৰু ভাত তহঁতক, কিহে বনালে।
বনাইছিলে।
অ হ উম মোৰ একদম প্ৰিয় খাদ্য আৰু
উ তেনেকে বনাইছিলে আৰু তাকে তাকে লগত এই পুঠি মাছৰ ভাজি আছে সৰু, উম তহঁতৰ কিহে বনাইছে।
আমাৰতো দালি তাৰ পৰা ঘৰতে লাগিছিলে জিকা। জিকাই আলুুৱে ভাজিলে লগত তোৰ ভেন্দি আলুগুটি ভাজি।
জিকাবোৰ ঘৰৰে?
উম, ঘৰতে-ঘৰতে লাগিছিলে মানে এইবাৰ। উম এইবাৰ প্ৰথম যোৱাৰি আমি খাইছো মানে
অ অ এ জিকাবোৰ তোৰ হেৰি দোকানৰ পৰা কিনি অনাতকে ঘৰৰ খালে বেছি ভাল
উম উম ঘৰৰ খাদ্যটো সদায়ে ভাল আৰু তোৰ দোকানৰ পৰা কিনি অনা বা বজাৰৰ পৰা কিনি অনা মানে তই মেডিচিন
মেডিচিন খোৱা বুলি ধৰি ল'ব লাগিব অ আৰু একো সা সোৱাদ নাথাকে হেৰিয়াবোৰ দোকানৰ বোৰ
হয় এতিয়া ঘৰত ৰোৱা মানে গোবৰ সাৰটো বাদে আৰু বেলেগ সাৰ না
উম উম বাকী বেলেগ বাৰীত পাচলি কি কি আছে
বাকী তেনেকে ভাত কেৰেলা আছে উম, ভেন্দি আছে, জিকাটো সেয়াই এইবাৰ প্ৰথম লাগি মানে প্ৰথম যোৱাৰী লাগিলে আৰু। তাৰ পৰা তেনেকে আৰু পাচলি আৰু নাই বাৰু।
ভাত কেৰেলাটো ভাল আকৌ দেই, স্বাস্থ্যৰ কাৰণে বহুত ভাল।
উম, উম, বাকী তহঁতৰ লাগিছেনে কিবা বাৰীতে?
আমাৰতো লাগিছ ছিলে তোৰ দাংবদী, ৰঙালাও।
উম।
তেনেকে লাগিছিলে আৰু জিকাটো লাগিছিলে, এতিয়া এই বৰষুণত অলপ মৰি গ'ল মানে।
টোৱে এতিয়া বহুত, বহুত হেৰি হৈ ছে, মানে কি হয়, তোৰ আগবেলা যদি ৰ'দ দিয়ে, পিছবেলা বৰষুণ দিব, পিছবেলা যদি বৰষুণ দিয়ে, তেতিয়াহ'লে আগবেলা ৰ'দ দিব তেনেকুৱা মানে।
তাকে এতিয়া পুৰা বতাহ মাৰি আছে, তোৰ অকমান অকমানকে তাৰপিছত তোৰ বিজুলী মাৰি আছে আহ দিবই মানে আৰু বৰষুণ।
উম' আমাৰ ফালেও সেই তেনেকুৱাই হৈ আছে।
উম কতো ওলাই মেলি যাবই নোৱাৰি অ' কচোন।
স্ত। এ সেইদিনাখনত যে আমি আলোচনা কৰিছিলো যে আমি মাজুলী চাইডে ওলাই যাম আৰুি শিৱ- শিৱসাগৰ। গৈ পেলাই ঘূৰি আহিম বুলি।
অ'।
বাকী সেইটো কি হ'ল মানে একো খা আৰু খা খবৰে নাইকিয়া হৈ থাকিলে।
সেইফালে তোৰ যাব লাগিব তোৰ এই খেতিটোৰ পা উঠিলও নেক। কি চব মানে কি চবৰে ঘৰতো খেত। তিক আছেই।
আছে, আছে।
সেইটো কাৰণে উঠি ললে খেতিৰ পৰা সুবিধা হ'লহেঁতেন।
তাকে তাকে হেৰি এইটো কি বুলি কয়, এই তোৰ যে লগত যে আহিছিলে সেইদিনা। সিওতো যাম বুলি কৈছিলে ন' আৰু তাৰ। নম্বৰ মোৰ তেনেকে নাই, তেতিয়া কাম এটা কৰিবিচোন তই হোৱাটছাপ গ্ৰুপ এটা খুলিবি, হোৱাটছাপ গ্ৰুপটোত তাকো এড কৰি দিবি। আৰু মোৰ লগত দুটা যাম বুলি কৈছিলে ন মই সেহঁত দুটাক এড কৰি দিম, সেহঁতও সময় সুবিধাটো মিলাব লাগিব।
অ' ঠিক আছে।
তই মই পাতিলে নহ'ব। সিহঁতেও সময় সুবিধা মিলাম শ, তোৰ ডেটটো ফিক্স কৰি পেলাই আমি যাম আৰু।
যাব লাগিব মাজুলি। তো যাম বুলি ভাবি আছো বহুতদিনীয়া এটা সপোন আৰু মাজুলী।
তাকে তাকে দলংখন হৈ যোৱা হেতেনতু বহুত তে ভাল আছিলে তোৰ দলংখনে তোৰ উম'।
অহ মাজুলী সত্ৰকেইখন নামহে শুনি আছো, আজিলৈকে গৈ পোৱা নাই মানে মই।
উম, মই গৈ পোৱা নাই বাৰু সৰুতে গৈছিলোঁ, গৈ পোৱা নাই বুলি ক'লে ভুল হ'ব। সৰুতে গৈছিলোঁ, কিন্তু সৰুতে ইমান এটা মনত নাই, এতিয়া মাজুলী বুলি ক'লে আমি এতিয়া কিতাপতো পঢ়িবলৈ পাওঁ, বা তেনেকে বেলেগৰ মুখেৰে শুনোঁ, মাজুলী হৈছে সত্ৰৰ নগৰী।
সত্ৰৰ নগৰী অ'।
সত্ৰৰ নগৰী বুলি ক'লে কোৱাৰ লগে, লগে তাত মিউজিয়াম আছে, মিউজিয়াম বুলি কোৱাৰ লগে, লগে তোৰ আকৌ তাত আকৌ পৌৰাণিক যুগৰ সকলো বস্তু আছে বুলি ক'ব পাৰি। একদম মুখা শিল্পৰ পৰা আদি কৰি।
তাকে যাব লাগিব তই এহঁতৰ তোৰ লগৰ কিটাকো কবি, মই মোৰ লগৰ কিটাক ক'ম। তাৰ পিছত গোটেই গিটা ওলাই যাম আৰু একেলগতে লগ হৈ এইফালে গুচি যাম আৰু।
তাকে, তাকে সেটোকে কৰিব লাগিব। বাকী এইফালে আহিবি আৰু ন তেতিয়া আহিবি, আহিবি ময়ো সময় সুবিধা মিলালে যাম বাৰু বাকী তো পোৱালি কেতিয়া দিলে
পোৱালি আজি তোৰ চাৰি দিন মান হ'ল উম, ভেকচিনটো বাৰ দিনত দিয়ে
তাকে, তাকে অ',
তহঁতৰ পোৱালি ছোৱালী আছে নেকি ঘৰত
পোৱালি নাই পোৱালি এৰি থোৱা মানে এইটো এৰা দিন হৈছে এমাহ সেই হ'ল নেকি তয় এৰা এ মানে যোৱাবাৰ অকমান লছ হ'ল
অ',
সেইবাবে মানে তোৰ অকবাৰ ৰৈ দিছো
একো নাই ভালকে এতিয়া মানে কি হৈ আছে লছ হোৱা মেইন কাৰণটো হ'ল গৰম আৰু মানে বৰষুণ ৰ'দ ননষ্টপ বতৰটো চেঞ্জ হৈ থাকে ন সেই বতৰটো সলনি হৈ থক কাৰণে তোৰ পোৱালিটোৱে গ্ৰঠ কৰিব পৰা নাই
হয়, বাৰু সেইটো অ',
আৰু তোৰ দানাটো বহুত খাই দিছে তোৰ এইফালে ৱেটতটো অহা নাই গৰমত
উম, হম।
একো নাই এতিয়া আকৌ ভৰা বতৰ এতিয়া ভাল হৈছে
উম, অ পৰা শুনচোন তই এইটো কি বুলি কয় মা হৈ পেলাই আমি শিৱসাগৰ ওলাব পৰা ৰাস্তা চিনি পাও নাই বাৰু আৰু তো গাড়ীত এখন ঠিকে হৈ তেতিয়াহলে তোৰ গাড়ীখন লৈ গুচি যাম আমি আটাইকেইটা ল দৰকাৰ হ'লে তেলটো ভৱাই ল'ম।
উম, পাইবি।
তেলটো তেতিয়া ভৰাই লৈ পেলাই আমি আটাইকেইটা সেইফালদি গৈ তোৰ শিৱসাগৰ ওলাই দিম। শিৱসাগৰতো ৰংঘৰ-কাৰেংঘৰ আহ জয়দৌল-শিৱদৌল সকলো চাই আহিব পাৰিম।
মই বাৰু গৈছো তোৰ শিৱসাগৰ। কিন্তু মানে চাই খতম কৰিব নোৱাৰি আৰু।
তাকে তাকে আমাৰ আ অসম বুলি ক'লে সেইটোয়ে আও
উম।
উম।
বহুততো দূৰৰ দূৰৰ পৰা মানুহ আহি চাই থাকেহি। আমিও তো চাব লাগিব ন
আমি ওচৰত থাকিও চাব
কিমাননো আৰু ঘৰ কাম-বন পইচা পাতিতে থাকিবি অলপ
সেইটোয়ে-সেইটোয়ে বয়সটোও ৰৈ নাথাকে ন' বয়সটো এটা হেৰি থাকে কাৰণ আমাৰ দেউতাহঁতকে দেখিছো এতিয়াতো ঘপককে যা বুলি
যাব নোৱাৰে অ, আজিকালি কিমান আৰু খুব বেছি মানুহ পঞ্চাশ বছৰ মান থাকে পঞ্চাশ বছৰৰ পিছতটো মানুহ এক একো কৰিব নোৱাৰে ন'। যাবলে সেইটো মানে এই ডেকা কালৰ যোজ। তেতিয়া নাথাকেও ক'বাত যোৱা মেলা
হয়-হয় সেইটো কাৰণে আমিও সেই এতিয়া ডেকা কালতে গৈ মেলি আহিব লাগিব আৰু। বাকীতো পঢ়া-শুনা বৰ্তমান কেনেকা চলি আছে।
পঢ়া-শুনা মানে এইবাৰতো গ্ৰেজুৱেশ্বন কমপ্লিট হ'ব।
উম, হম।
বাকী ঠিক ঠাক আৰু উম, ভালে আছে -ভালে আছে। এতিয়া তই কি কৰিম বুলি ভাবিছো আৰু
বাকী মই এতিয়া ঘৰতে কাম লগাই আছো ঘৰতে মানে তোৰ বাই শা হৈ আছে ন ট্ৰেক্টৰ খন লাগিয়ে আছে
উম, সেইয়টাই নিজৰ ঘৰতে তোৰ কাম কৰ নিজৰ ঘৰতে থাক। বাহিৰত ওলাই গৈ আজি যুগত লাভ নাই। এনে মানে অকমান ভাল কামত আছে কিন্তু এইটো দহ পোন্ধৰ হেজাৰ টকীয়া চেলাৰী বেলেগলে গৈ কাম বন কৰিনে লাভ নাই আৰু।
সেইটোয়ে-সেইটোয়ে এতিয়া মানে কি হৈছে উম, ঘৰতে থকাও হৈছে তোৰ লগতে এতিয়া ট্ৰে্টৰখন ধুনীয়াকে লগাই থৈছে ড্ৰাইভাৰটোৱে লাগি থাকে মই মাত্ৰ সিহঁতৰ লগত থাকো মাটিতো জুখি মেলি দিওঁ ধুনীয়াকে বচ হৈ যায় বা খৰালি সিজনৰ সেহতে বালি চালি পেলোৱাতো সিহঁতে থাকেই। মানে মোটামুটি খৰচটো ওলাই থাকেখেতে।
সেইটোয়ে এতিয়া তই এখন ট্ৰেক্টৰ আছে তই সেইখনৰ পৰা ভবিষ্যতে আৰু এখন কিনিবি তাৰপিছত আৰু এখন কিনিবি তেনেকে আগবঢ়াই নি থাক মুঠতে
এই সেইটোৱে তেনেকুৱাই প্ৰচেছ কৰিব লাগিব।
উম-উম।
বাকী তোৰ ফাৰ্ম পলি বেলেগ কিবা আছেনে।
ভাবি আছো নাই এতিয়াতো মোৰ অকল ফাৰ্মেই আছে। ভাবি আছো আৰু কৰিম আছে সপোনতটো ধেৰ আছে।
উম, সপোন দেখিব লাগে মানুহে।
উম, হমহ, বাকী দেউতা গা ভাল হৈছে নেকি
উম দেউতা বৰ্তমান ঠিকে আছে বাৰু দেই প্ৰেচাৰটো কাৰণে অলপ অসুবিধা হয় বতৰটো সলনি হৈ থাকে ন
অ', অ', গম পাইছো।
মানে ত প্ৰেছাৰতটো আৰু বিশেষকে হাই প্ৰেছাৰ ল' প্ৰেছাৰ হ'লেতো তই মেইনটেনেঞ্চ কৰি ৰাখিব পাৰো বহুতে কিন্তু মানে তটো হাই প্ৰেচাৰটোত অলপ অসুবিধা হয়।
প্ৰেছাৰ হলে অকমান হেৰি কৰিবিচোন মানে এই টেবলেটটো লোৱাতকে অলপ নহৰু খোৱা মই শুনিছিলো কি নহৰুত মানে হাই প্ৰেছাৰ টো ডাউন হৈ যায় বুলি অকণমান।
উম উম খুৱাই থকা হয় বাৰু কিন্তু হেৰি মানে তোৰ নহৰুৰতকে বৰ্তমান মানে বলেটো একম কম্পালচৰি হৈ গল মানে তোৰ টেবলেটটো খালেহে যেন ভাল হয় তেনেকুৱা। ডেইলি টেবলেট ল'ব লাগে তেতিয়াহে।
সেইটোৱে আজিৰ যুগত মানে কি হয় আগতে। মানুহেতো গাঁৱলীয়া ঔষধ খায় আজিকালিতো সেইটো দিন নাই মানে মানুহৰ মনত কিবা এটা বুলি কলে অকল কেল ফাৰ্মেচী তেনেকুৱা দৰৱেই খাদিবলৈ লয় যায়। আগতে ঘৰুৱা দৰৱ খাই মানুহ কোৱাৰ ইমান বেমাৰো নহয় মানে।
উম আগতে জ্বৰ বুলি কোৱাৰ লগে লগে ঘৰুৱা দৰৱ খালে ভাল হৈ। গ'ল বা কাহ বুলি ক'লে ঘৰত। ঘৰুৱা দৰৱ খালে ভাল হৈ গ'ল কিন্তু বৰ্তমান নহ'ব বৰ্তমান ফাৰ্মাচীৰ পৰা গৈ পেললে তটো কিবা এটা নহয় কিবা এটা। যি কোনো বস্তু এটা নো খাব লাগিব তেতিয়াহে স্বাস্থ্য আকৌ ভালে।
গম পাইছো সেইটো এইটো আজি এইটো দোকানৰ এ যিবোৰ বস্তু। সেই বস্তু বুকৰ কাৰণেই হৈছে এই বুত এই বেমাৰ বোৰ অকল সেইবোৰ কাৰণে হৈছে আৰু
সেইটো কাৰণেই হৈছে অ।
আগতে ঘৰত খেতি কৰি মানুহে খায়।
বাকী তেতিয়া মোৰ ঘৰত ভাত বাঢ়িছে ময়ো ভাত খাওঁগে তই। খাগে যা তেতিয়া হ'ব।
ঘৰত মানে কি তোৰ কাৰেণ্ট নাই।
উম উম
সেইটো কাৰণে মানে গৰমো বহুত দি আছে সণটো কাৰণে ৰাস্তাত আহি পেলাই আহিলো ওলাই আহিছো ত মানে মই মোৰ